কি কৰি আছা?
কি কৰি আছ?
একো কৰা নাই।
হেল্ল', হেল্ল'।
অ', কোৱা।
কি কৰি আছ?
একো কৰা নাই। ব্ৰাছ কৰি আছো।
ভাত খালি?
খোৱা নাই।
ভাত খালী?
নাই খোৱা।
কিয়?
ইমান ৰাতিপুৱা!
খবৰ কেনেকোৱা?
হা'।
খবৰ কেনেকুৱা? খবৰ।
খবৰ ঠিক আছে।
ঠিক আছে।
আহ।
ভালে আছে মোৰ।
অ'। স্কুল চস্কুল নযোৱা?
ইস্কুল চিস্কুল আছেনে নাই।
আছে। তুমি নোযোৱা?
আছে।
কি কি একজাম আছে? কি একজাম আছে? কি এক্জাম আছে?
মে মেথেমেটিক্স।
মেথামেথিক।
চিগ। চেম।
আ।
আৰু গাঁৱত কেনেকুৱা হা খবৰ ঠিকে আছে নে, গাঁৱত কেনেকুৱা আছে।
গাঁৱত ঠিকে আছে বৰষুণ দিয়ে না। ঘৰৰ পৰা ওলাব নোৱাৰি।
গাঁৱৰ মানুহ কেইটা ভালনে?
ভালেই আছে।
আৰু ডাঙৰ হ'লে কি বনিব খোজা তুমি?
ডাঙৰ আৰু ফুটবলাৰ। খিনিব নাই।
হেল্ল'।
অ', কোৱা, কোৱা কোৱা।
আৰু কোৱা? স্কুল ক'ত আছে?
উত্তৰ মিছামাৰী হাইস্কুল।
আচ্ছা, কিমান ক্লাছত পঢ়া?
ক্লাছ তেন।
ক্লাছ তেন।
অহ'।
আচ্ছা।
স্কুলত কিবা কিবি খেলে নে স্প'ৰ্টচ স্প'ৰ্ট ফুটবল ক্ৰিকেট নিছিনা কিবা?
উম।
ভলীবল, ভলীবল খেলে।
হা?
ভলীবল বেডমিণ্টন
ভলীবল, বেডমিণ্টন এই পে আজিকালি পৰীক্ষা চলি আছে ন?
অ'।
অ পৰীক্ষা পৰীক্ষা চলি থাকা টাইমতো খেলাই নে?
এতিয়া নেখেলাই মতলব বৰ্তমান পিছবেলা, এতিয়া নেখেলাই পিছবেলা মতলব পিছবেলা হয় না পৰীক্ষা।
অঁ আচ্ছা।
খেলিব টাইমেই নহয়।
পিছত টুৰ্ণামেণ্ট চুৰ্নামেণ্ট হয়নে?
হয়।
স্কুলত টুৰ্ণামেণ্ট চুৰ্নামেণ্ট হয় নে?
হয়, হয়, হয়।
ফুটবলৰ টুৰ্নামেণ্ট ভলীবলৰ টুৰ্নামেণ্ট তেনেকুৱা
ফুটবলৰ নহয়, মতলব গ্ৰাউণ্ড নাই নাই এনেকা ডাঙৰ।
অ' ফুটবলৰ নহয়?
নহয়, ভলীবলৰ হয়।
ভলীবলৰ হয়।
কাবাডি, লং জাম্প
আত্ছা। আচ্ছা ঠিক আছে।
বেডমিন্টন
বেডমিণ্টন?
অহ। তো
ঘৰৰ খবৰ কেনেকোৱা ঘৰৰ মা পাপাৰ?
উম ভালে আছে।
ভাল আছে?
অহ।
কোৱা আৰু কিবা এটা টপিক উলোৱা। স্কুলত কেইজন ছাৰ আছে ছাৰ বাইদেউ ইস্কুলত স্কুলত কেইজন ছাৰ বাইদেউ আছে?
ছাৰ ছাৰ দুটা মেম দুটা।
হা
এ টিচাৰচ্ দুটা।
আৰু মেম দুটা।
কেইটা ক্লাছ কৰে এদিনত এনেই মানে পৰীক্ষা নোহোৱা টাইমত?
চাৰি পাঁচটা।
চাৰি পাঁচটা।
অ',
ক চুটি কেইটা মান বজাত দিয়ে?
চাৰে তিনি তিনি বাজি।
তিনি বাজি
অ', তিনি বজা।
আচছাছে আৰু স্কুলত কি কি বস্তু মানে ইলিগাল আছে যোনটো স্কুলত কৰিব নোৱাৰি?
কৰিব নোৱাৰি।
উম কি কৰিব নোৱাৰি স্কুলত মানে, এনেই কিবা এটা বস্তু কেইটা কৰিব নোৱাৰি না। এনেকুৱা কি কি বস্তু কৰিব নোৱাৰি?
যেনেকে এতিয়া ফন লৈ যাব মানা আছে।
হ।
ফোন লৈ যাব মানা।
আচ্ছা আৰু?
আৰু মতলব। কাজিয়া চাজিয়া লাগিব দিয়া নাই। কাজিয়া লাগিলে ওলাই দিব
স্কুলত এনেই মানে ইলি লিগল বস্তু চিকৰ টিকৰ খালে কিবা কয় নে চাৰে?
ছাৰে মতলব ডাইৰেক্ট ওলাই দিব চালে। স্কুল পৰা চাচপে চাছপেন
চাচপেণ্ড কৰাই দিয়ে। চাৰবত ষ্ট্ৰ্ৰীট আছে মানে।
আহ।
ছাৰৰ ওপৰত খং উঠে নে?
অ',
ছাৰে মানে কিবা খেলো বুলি ক'লে খেলাই খেলেই নে স্কুলত এনে ফুটবল চুটবল ভলীবল চলিবল। খেলেও বুলি কোৱাৰ লগে লগে।
ভলীবল মতলব এতিয়া ভলীবলতটো খেলিব দিয়ে ফুটবল নিদিয়ে। গ্ৰাউণ্ড নাই না। অ', গ্ৰাউণ্ড নাই যে ডাঙৰ।
ভলীবল, বেডমিণ্টন ক দিয়ে ফুটবল নিদিয়ে।
নিদিয়ে প
ভলীবল বেডমিণ্টন কেইটা দিয়ে বাকী কেইটা নিদিয়ে।
আহ।
ক্ৰিকেট নেখেলায় ক্ৰিকেট?
ক্ৰিকেট মতলব যেতিয়া তেতিয়া খেলে লগৰীয়া সে মই ক্ৰিকেট নেখেলো যে।
আচ্ছাঠিক আছে স্কুল কেইটা পৰা একজাম উটা বাহু
এইট একজাম।
এক্সাম কেইটা পা হ'ব?
মতলব বুজি পোৱা নাই।
হা।
কেইটা পৰা হ'ব পৰীক্ষা কেইটা বজাৰ পৰা ষ্টাৰ্ট হ'ব?
উ বাৰ চাৰে বাৰ পৰা। দুটা লগাই।
চাৰে এঘাৰ।
বাৰ
অঁ আচ্ছা। কোৱা আৰু এনেই কিবা গাঁওৰ বিষয়ে কিবা কিবি কোৱা।
উম গাঁৱত এতিয়াতো খেতি বৰ্তমান চলি আছে এতিয়া কুঠিয়া চুতিয়া মাৰিব লাগিব।
এই কি কৈ বুজি পোৱা নাই, মই তোমাক কিবা কিবি সুধি আছো ৰিপ্লাই দিবা
অহ কোৱা।
ঘূৰি ফুৰিব যোৱা নে নাই?
হা
ঘূৰি ফুৰিব যোৱা নে নাই?
যাওঁ।
কোন ফালে? কাৰ - কাৰ লগত- গাঁৱত কোনবাই মানে আজি ফুটবল - ছুটবল খেলে গাঁৱত?
হা?
গাঁৱত ফুটবল - ছুটবল কোনবাই খেলে?
অ' লগৰীয়া কেইটা আছে, ময়ো খেলো হেন্তৰ লগতে।
গাঁওত নেখেলে কোনো ফুটবল।
খেলে।
খেলে।
অহ।
গাঁৱত টুৰ্ণামেণ্ট হয় নে নাই মানে এনেই বাজি লগা খেল আৰু ফুটবলৰ তেনেকে টুৰ্ণামেণ্ট।
ফুট হয় ফুটবল ক্ৰিকেট।
ক্ৰিকেটাৰ হয়।
উম ফুটবলাৰো হয়।
অ ফুটবলাৰো হয়।
অ।
আচ্ছা, কোৱা। ট্ৰেভেলিং কৰি ভাল লাগে মানে য'তে ত'তে ফুৰি।
ভাল লাগে। অ'।
ক'ত - ক'ত ঘূৰি ফুৰি ভাল লাগিছে মানে?
হা?
আৰু গোৱাটি - ছুৱাটি ফালে গৈছেন নাই?
গৈছিলো।
ছা কামাখ্যা মন্দিৰ চাইছা?
অ তাতে গৈছিলো।
ছা?
অ তাতে গৈছিলো।
অ' বহুত ভাইৰেল আছে সেইটো।
অ'।
আৰু গুৱাটী-চুৱাটীৰ ফালে যাবান নাই কেতিয়াবা?
জামটো।
গ'লে মানে মোকো লগ কৰিবা, ময়ো যাম।
অ' গৰম বন্ধ দিব না।
পৰীক্ষাৰ পিছত কি প্লেন আছে?
এইফিলে ফুৰিব যাম।
কঠিয়া মাৰিবা?
এইফিলে ফুৰিব যাম।
নহয়, পৰীক্ষাৰ পিছত গৰম বন্ধ দিব না।
আহ।
গৰম বন্ধত মানে কি কৰিব প্লেন মছে কঠিয়া মাৰিবা?
নাই ফুৰিব যাম।
ঘূৰিব যাবা।
অ'।
অ কোনফালে?
উম গুৱাহাটী খোলে?
উম কোৱা আৰু।
তুমি যাবা?
মইতো যাম এইফালে অৰুণাচল ফালে যাম বুলি ভাবিছো আৰু।
কনফ্ৰাম নাই।
অ হ'ব দিয়া ৰাখো তেনে এতিয়া বাই।